অ খবৰ ভালে আছা? হাঁ মই আছোঁ আৰু অলপমান ভাল বেয়াকে। অলপমান গাটো এক্সুৱেলি ভাল নহয় মানে।
অ কিবা হৈছে নেকি?
এই মানে ক'ব গ'লে এইকেইদিন টোপনি হোৱা নাই টোপনি উল্টা পোল্টা হৈ আছে ৰাত তি দেৰিকে শুৱা যায় ৰাতিপুৱা দেৰিকে উঠা যায়
অ সেইটো হ'লে বেয়া হয় মানে সেইটো একদম শৰীৰৰ কাৰণে বহুত বেয়াটো আজিকালিতো প্ৰায়ভাগ মানুহে দেৰিকে শুই মানে দেৰিকে উঠায়েই হৈছে আৰু কব গলে ৰাতিপুৱা নুঠেই আজিকালি প্ৰায় ভাগ
উম উম ৰাতিপুৱা বেলাতো ক'ব গ'লে দেখা নোপোৱা হৈ গৈছো। সেইকাৰণে ক'ব গ'লে মাথাৰ বিষ কিবা কিবি চকু তকু টানা হৈছে তাৰপিছত গাত টো ফ্ৰেছ ফ্ৰেছ নালাগে ক'ব গ'লে যিমান যি কৰোঁ
উম উম
ফ্ৰেচ ফ্ৰেছ নালাগা হৈছে সেইটোৱে এই ক'ব গ'লে মানে চিডুৱেলটো অলপমান বদলিছে মানে নিয়ম নীতি বিলাক অলপমান বদলি গৈছে টোপ পনি চোপনি মাৰা সেইকাৰণে কব গ'লে
কাম চাম বোৰো ভালকে হৈ যায় ধুনীয়াকে হৈ যায় বা তোমাৰ গোটেই দিনটোৰ মানে তুমি জোনটো এটা মানে প্লেন কৰি থৈ দিয়া বা জোনটো এটা মানে তোমাৰ ভালকে অ' দিনটো মানে ভালকে হৈ যায় ন আৰু সময়ত কাম বোৰ হৈ যায় কিন্তু তুমি দেৰিকে উঠিলে চব বস্তু তোমাৰ দেৰি হৈ যায় ন আৰু দেৰি হ'লে তেতিয়া কিছুমান কাম মানে ধৰ জোনখিনি টাইমত কৰিব লাগে সেইখিনি টাইমত নহয়ও মানে তোমাৰ
অ' ৰখি যায় বা কিবা মানে কামবোৰ পৰি যায় আধৰুৱা হৈ ৰয় ন
আধৰুৱা হৈ যায় আগতে কব গলে আজি আগত একসুৱেলি মানে কি হয় আচলতে বস্তুটো মানে ক'ব গ'লে ৰাতি তিপুৱা আমি জল্দি উঠিব লাগে উঠি কিনে ক'ব গলে আহ কিবা একচাইজ কৰিব লাগে, কিবা দৌৰা ধপৰা কৰিব লাগে। অলপমান সেইকাৰণে মানুহবিলাক ক'ব গ'লে গাঁৱলীয়া মানুহবিলাকে ক'ব গ'লে উঠি কিনে ৰাতিপুৱা পদূলিখন সাৰে। সাৰি কিনে সিহঁতৰ কাপোৰ চাপোৰ যিমান যি থাকে। সিহঁতৰ মানে ক'ব গ'লে হৈ যায়। চব ক'ব গ'লে সিহঁতৰ যোনখিনি মানে শাৰীৰিক কি কয়। অ', কি কয়। মুভমেন্টছ বিলাক হবলৈকে হৈ যায়। শাৰী শৰীৰটো ভালে থাকে। কিন্তু আমিতো আজিকালি ক'ব গ'লে ৱা্বিং মেচিন কিবা ব্যৱহাৰ কিবা ব্যৱহাৰ কৰো সেইবিলাক কাৰনে ক'ব গ'লে আমি মানে আমাৰ দেহাটো আমি পেলাই দিছো আৰু ইপিনে ৰাতি ইমিক খুৱা ৰাতিপুৱা দেৰিকে উঠা মানে আগবেলাটোও নাপাওঁ, পোহৰ যোনটো পাব লাগে। সূৰ্যৰ পোহৰ
অ', সূৰ্যৰ যোনটো ৰাতিপুৱাৰ পোহৰ বহুত ভাল হয়। এইটো ছয়টা বজাৰ পাৰান পোহৰ অ, সেইটো দি তোমাৰ ভিটামিন দি অ', তোমাৰ বডিত ভিটামিন দি বা সেয়াও পায় বা সূৰ্য প্ৰণাম কৰা। বা তোমাৰ ব্যায়াম কৰিব লাগে। ৰাতিপুৱা উঠি কেনে মানুহ যোনটো আজিকালি নকৰে আৰু যাৰ ফলত কি তোমাৰ কি হয় ন, তোমাৰ শৰীৰটো বহুত সেইকাৰণে হেৰি হৈ গৈছে।
শৰীৰটো বহি যায়।
উম', তাকেতো আৰু মন চনো ভাল লাগি নাথাকে ন, তুমি ৰাতি যদি উঠা তোমাৰ মনো ভাল লাগে, বা তোমাৰ মানে ৰাতিপুৱা চৰাই চিৰি মাত বা তেতিয়া যোনটো নি জব্দ হৈ থাকে। ত তেতিয়া চৰাই চিৰিকটিৰ মাত সেইবোৰ শুনিলেও। মানে ভাল আৰু যেতিয়া যেতিয়া তোমাৰ ৰাতিপুৱা উঠাও ঠিকেনে যদি তুমি আহ মানে তোমাৰ যোনবোৰ সেউজীয়া গছ বন যদি চোৱা তোমাৰ চকুৰ কাৰণেও বহুত ভাল দিয়া
ভাল হয়। সেইটোৱে আৰু ৰাতিপুৱা ক'ব গ'লে আচলতে উঠিব লাগে। কাৰণ ৰাতিপুৱা উঠিলে। তোমাৰ দিনটো তুমি পোৱা যায়। তুমি দিনটোৰ কাৰণে ভাবিব পাৰা যে কি কি কৰিবা? যে ৰাতিপুৱা উঠিলো। উঠি কিনে মই ৰাতিপুৱা এইখিনি কাম কৰিলোঁ কৰি কিনে দেন তুমি, কৰি আহি কিনে আকৌ কিবা এটা কৰিব পাৰিবা দেন তুমি গধূলিলৈকে আৰু কিবা এটা কাম
এটা কৰিব পাৰিবা আৰু তোমাৰ এনেও যদি ৰাতি সোনকালে খাই। সোনকালে শোৱা সেইটো শৰীৰৰ কাৰণে অত্যন্ত ভাল মানে তোমাৰ ক'ব গলে অ, আৰু আগৰ দিনৰ মানুহেতো এনেও
আগৰ দিনত মানুহ মানে ক'ব গলে খাই লৈ কিনে তাৰপিছত মানে মানে গধূলিও কিবা এটা কৰিব পাৰিলা। দুপৰীয়া কিবা এটা কৰিব পাৰিলা। ৰাতিপুৱা কিবা এটা কৰিব পাৰিলা। কৰি মেলি আহি কিনে গধূলি তুমি ক'ব গ'লে খাই খানা পিনা খাই কিনে ধুনীয়াকে আৰাম কৰিব পাৰিলা। ক'ব গ'লে তুমি তোমাৰ মাথাটো মানে ক'ব গ'লে ঠাণ্ডা হ'ল তোমাৰ দেহাটো শৰীৰ টো যিমান খিনি কৰিছে, কৰাৰ তোমাৰ ক'ব গ'লে মানে আৰামটো পালে মানে
আৰমটো পালে তাকে আৰু আগৰ দিনৰ মানুহেতো এনেও কৈছিলে ন যে লাইক আহ তোমাৰ কি কয় সূৰ্যটো অস্ত হোৱাৰ পিছত নাখায়, আগৰ দিনৰ মানুহবোৰে অ', নাখায় আৰু সূৰ্য উদয় উদয় হোৱাৰ পিছতহে খায় ৰাতি ত', সেইটো মা মানে বহুত ভাল সেইটো ক'ব গ'লে তোমাৰ শাস্ত্ৰটো লিখা আছে। আগৰ যুগৰ মানুহ বোৰে সেনেকে কৰিছিলে। যাৰ ফলত, আগৰ যুগৰ মানুহবোৰ তুমি চাবা যে ব বহুত বেমাৰ আজাৰ কম, আজিৰ তুলনাতটো অত্যন্ত কম আৰু মানে মানুহবোৰৰ সেইকাৰণে জীৱনটো মানে দীঘলীয়া আছিলে। বেছি দিন জীয়াই থাকিছিলে বা ভালকে জীয়াই থাকিছিলে, চুলি তুলিও সোনকালে নপৰে।
উম।
আৰু আজিকালি তোমাৰ বাত -চ্ছাবোৰৰে সোনকালে চুলি পকি যায়, আজিকালি দেখো যে, সৰু সৰু বাচ্ছা বাৰ তেৰ বছৰৰ ল'ৰা-ছোৱালীৰো চুলি পকা হৈছে, সেইবোৰৰ কাৰণে চুলি প কে বা চকুৰ পাৱাৰ সৰুতে গুচি যায়। মানে নেদেখা হয়, বস্তু আৰু আগৰ দিনতোতো সেইবোৰ নাছিলেই মানে, অ' ত' সেই সেইকাৰণে মানে ৰাতি
আগতে মানুহ বিলাকে কষ্ট কৰিছিলে, ৰাতিপুৱা কষ্ট কৰিছিলে, উঠি কিনে তাৰপিছত সময়ত দেহাটোক আৰাম জি-জিৰণি দিছিলে, কিন্তু আজিকালি মানুহ বিলাকে জিৰণি নিদিয়ে।
অ', যোনটো নিদিয়ে সময়ত খাই সময়ত শুই বা ৰাতি যোনটো টোপনি হয়। সেইটো।
সেইটোৱেই।
মানে তোমাৰ আ, পুৱা বেলাৰ টো মানে যোনটো ৰাতি নিশাৰ টোপনি সেইটো আ, বহুত মানে শৰীৰটোৰ কাৰণে ভাল হয়, কিন্তু সেইটো যদি তুমি ৰাতি নামাৰা ত' তোমাৰ যিমান আমাৰ বডিত হৰমনজো থাকে, ন সেইবোৰ হৰমন ৰিলিজ নহয় যাৰ ফলত মানে তোমাৰ আমাৰ অ', হ'ৰমনবোৰ ৰিলিজ নহয়, যোনটো চবে জানো দিয়াচ চুন, জানি শুনি মানে, আজিকালি মানুহবোৰ শিক হয়, কিন্তু শিক্ষিত হ'লেও কি হ'ব, যোনবোৰ মানে বস্তুত ধ্যান দিব লাগে সেইবোৰত নি
শিক্ষিত হৈ কিনেও বুৰ্বক আমি মানুহ, সেইটোৱে। তোমাৰ মানুহ বিলাকে, আ-আচলতে, আগতে আমি গাঁৱত যেতিয়া গৈছিলো তে এতিয়া বহুত আগৰ কথা, আজিকালিতো গাঁৱত ক'ব গ'লে বাৰটা এটালৈকে থাকে মানুহ।
থাকে অ'।
ভাবিছিলো যে, ইমান জল্দি কেনেকে খানা পিনা খাই কিনে শুই যায়, মানুহ বিলাকে কিন্তু আচলতে মানুহৰ গাঁৱৰ মানুহ সেইটোৱে, গাঁৱৰ মানুহ আচলতে একো বেমাৰ আজাৰ নাই কিন্তু। আমাৰ এতিয়া ক'ব গ'লে, গুৱাহাটীৰ পৰা যোৱা কেইটা মানুহকেইটাৰ ইমান টেব খাব লাগে, ইমান টেবলেট খাব লাগে। কিন্তু সিহঁতে একো টেবলেট নাখায়, সিহঁতে ৰাতি আ, পানী ভিজা ভাত খাই, দি ৰাতিপুৱা উঠি পানী ভিজা ভাত খায়, আ, দালি ভাত খাই, গধূলি হ'লে কিবা এটা খাই। কেনে শুই থাক
অ', একদম মানে তোমাৰ সাধাৰণ, সাধ ধাৰন খা-খোৱাখিনি খাই আজিকালিটো ৰাত ৰাতি মানুহ প্ৰায় সেই ৰাতি বাৰটা এটা বজালৈকে পাৰ্টি কৰে বা তোমাৰ মানে হেভি খানা খায় যাৰ ফলত আমাৰ পেটটো বহুত বেয়া হয় বা হেৰি হয় ন মানে তোমাৰ ভালকে হজম নহয় বস্ যিমান তুমি ৰাতি যদি বস্তু খোৱা, একদম হজম নহয়। ত' সেইটো মানে আমাৰ শৰীৰটো কাৰণে অত্যন্ত বেয়া, আ, যিহেতু হজম নহয়, হজম নহ'লে বহুত অপকাৰ হয়, কাৰণ পিছদিনাখন গোটেই দিনটো তোমাৰ অশান্তি লাগি থাকিব, ভালকে কাম কৰিব নোৱাৰিবা, ভালকে মনোযোগ দিব নোৱাৰিবা, উম।
সেইটোয়ে ক'ব গলে, মানুহ বিলাকে গাঁৱৰ মানুহবিলাকৰ সেইকাৰণে স্বাস্থ্য ভাল, আজি-আজিকালি মানুহ বিলাক সেইটো ক'ব গ'লে আগতে মানুহবিলাকে সেইকাৰণে ভাবিছিলে যে গাঁৱৰ মানুহবিলাক তি ইমান জল্দি কেনেকে খাই মেলি শুৱে কিন্তু আচলতে সেইটোৱে চবতকে ভাল আছিলে যে সৰুতে যে আমি ভাই পাম ভাবিছিলোঁ সৰুতে ভাবা আচলতে চবতকে ভাল আছিলে যে আমি আজি বুজি পাইছোঁ মই ক'ব গ'লে, আজি আজি মানে অনুভৱ কৰিব পাইছোঁ। কাৰণ আজিকালি মানুহৰ স্বাস্থ্য বা শুৱা মেলা ধু কি কয় আচৰ ব্যৱ মানে ক'ব গ'লে শুৱাৰ মানে সময় বা ভাত খোৱা সময় বা ৰাতিপুৱা আ সেইটোৱে মানে আ, টাইম মানে টাইম টেবুলটো
উম, হুম।
নাইকিয়া হৈ গৈছে।
সেইটোয়ে আৰু মানে কিবা তোমাৰ আজিকালি মানে ৰাতিপুৱা নুঠে মানে প্ৰায়ভাগেতো নুঠ ঠে আৰু আগতে মানুহবোৰে উঠে উঠি কেনে কাম চাম কৰে, খোজ কাঢ়িব যায় বা ধৰা।
আজিকালি এটা কথা ক'ব গ'লেও মানে ৰাতিপুৱা জল্দি খোৱা বা ৰাতি জল্দি শুৱা কথাটো ক'ব গ'লেও আজিকালি ভুল নহ'ব কাৰণ আজিকালি মানে কৰ্ম জীৱনত আজি আজিকালি মানুহবিলাকৰ জীয়াই থাকিবৰ কাৰণে কৰিব লগা হৈ গৈছে।
অ' সেইটো এটা কথা মানে আজিকালি কামোত তোহুত দে মানে আজিকালি ধৰা তোমাৰ নাইট চিফট পালে বা ৰাত
সেইটোৱে কিন্তু আচলতে সেইটোক আমি সেইটো আমি কি ক কৈ হেৰি দিব নোৱাৰো বাৰু ক'ব গ'লে কিন্তু কাৰণ আ কাৰণ যোনখিনি আচল কি কয় আচলতে যোনখিনি বস্তু কৰিব লাগে আমি যেনেকে এতিয়া ৰাতি জলদি শুব লাগে কিন্তু সিটো যদি সেই মানুহে কিন্তু সেইটো ক'ব গ'লে মানে নকৰে, ক'ব গ'লে কৰ্ম জীৱনক লৈ কেনে হওক বা ন' কি কয় নৰ্মেল কি কয় যোনটো জীৱন থাকে সেই জীৱন লৈ কেনে হওক, সোৰ কাৰণ সৰু ল'ৰা ছোৱালীয়ে আজিকালি বাৰটা এটা লৈকে থাকে, তে সেই মানুহ মায়েক দুটাক কি কয় কেইটালৈকে থাকে, মায়াকক মানে ক'ব গ'লে কি কয় মায়েক দেউতাকক চাই কেনে এইটো মানে ক'ব গ'লে ইমান দেৰি লা কে থাকা হৈছে তেনেকুৱা।
চোৱা যাৰ কাম থাকে, যাৰ ইক কিবা কাম থাকে বা কিবা যোনে ধৰা তোমাৰ সেয়া কামে কৰে, যোনে ৰাতি কাম হয় সিহঁতৰ। সেইবোৰ মানুহ বাৰু ঠিকেই আছে মানে কৰ্ম আটাইতকৈ ওপৰত কৰ্মই ধৰ্ম বুলি কয়তো সেইটো ক'ব নাযাওঁ কিন্তু আজিকালি মানে প্ৰায় ভাগ ছাবোৰ এনেকুৱা আছে ন' মোবাইল টিপি টিপি, ইনষ্টাগ্ৰামত ৰিল চাই চাই মানে কেতিয়া ৰাতিপুৱাই হৈ যায় সেইইটো গমে নাপা ৰাতিপুৱা চাৰিটা পাঁচটা বজাত শুৱে সেইটোতো বহুত মানে ক'ব গ'লে বহুত বেয়া হয় স্বা ছৰ কাৰণে সেইটো কৰিব নালাগে, সেইটোটো কাম নহয় ন'। ক'ব গ'লে মোবাইল টিপি টিপি মানে তোমাৰ ধৰা ৰাতি মোবাইল টিপা সেই লাইটৰ পোহৰ নাথকাকে সেইটোওটো চকুৰ কাৰণেওতো বহুত বেয়া হয় যোনটো মোবাইলৰ পৰা তোমাৰ এটা ৰে ওলাই।
যোনটো এ, সেইটোৱে ক'ব গ'লে এ নহয় আচলতে মানে সেইটো কথাটো হয়েই কিন্তু মায়েক দেউতাকে একচুৱেলি যোনটো যোনটো চোৱা যোনটো তুমি যোনটো কাম আমি নকৰিম আমাৰ ল'ৰা ছোৱালীয়ে সেইটো নকৰে আৰু ক'ব গ'লে যোনটো কাম আমি যোনটো শিকি আছোঁ যোনটো ক'ব গ'লে আমি যোনটো জীৱন জীয়াই আছো সেইটো জীৱন আমি ক'ব গ'লে আঁকোৱালি লৈছো। আমি সেই তো ইমান জল্দি মানে মানে বদলাব নোৱাৰো আৰু আচলতে সেইটো লাহে লাহে লাহে লাহে লাহে লাহে বস্তুটো কৰি তেনেকুৱা এতিয়া মানে আমাৰ মানুহৰ এনেকুৱা হৈছে যে কি কয় মানে বেয়াটোকো মানে আক মানে যোনটো মানে আকোৱালি লোৱা হৈছে যোনখিনি বেয়া বস্তু হয় সেইখিনিও মানে গায়ে মানে আঁকোৱালি লৈছে। তেনেকুৱা হৈছে কিন্তু সেইটো ভাল নহয় কিন্তু।
উম, ভাল নহয় তাকে আৰু ৰাতিপুৱা উঠিব লাগে মানুহখিনি নিজৰ কাম খিনি নিজে কৰিব লাগে। সেইটোৱে আৰু উম দিয়া দিয়া ঠিক আছে। দিয়া উম উম।